হয়।
হয়, আপোনাৰ আজিৰ দিনটো কেনে গ'ল?
ভালেই, আপোনাৰ?
মোৰো ভালেই গ'ল দিয়ক।
হয়, হয়। মই এই মাত ভাত খাই উঠিলোঁ, আপুনি?
ময়ো এনে বহি আছোঁ ৰব।
হয় নেকি?
হয়, হয়। পিছে আপোনাৰ এ প্ৰিয় উৎসৱ কিনো?
মোৰ প্ৰিয় উৎসৱ বিহু, আপোনাৰ?
অ', মোৰো বিহু মোৰো বিহুুৱে হয় বিহুতটো ভাল লাগে। আপোনাৰ মানে কি কাৰণতটো কিয় মানে কাৰণ?
কাৰণ ধৰি লওক, আমাৰ অসমত বিহু তিনি তিনি প্ৰকাৰৰ। বহাগ বিহু, কাতি বিহু
হয়, হয়। হয়, হয়।
আমি মাঘ বিহুত মেজি জ্বলাও, আ অ', ফুৰৰ্তি কৰোঁ, পিঠা পনা খাওঁ, বহাগ বিহুত আমি গৰুক গা ধোৱা আগদিনা, পিছদিনা মানুহ বিহু। আমি মানুহ নিজেই অ', নতুন সাজে, নতুন সাজ পিন্ধো, ডাঙৰৰ সেৱা লওঁ। আৰু আৰু বিহু নাচি ফূৰ্তি কৰোঁ। কাতি বিহুত ধান ধান ধান ধানৰ খেতিৰ মাজত যাই চাকি জ্বলাও। মাহ প্ৰসাদ আগবঢ়াওঁ, সেইবাবে মোৰ বিহুটো বহুত ভাল লাগে। বিহু
ত' ত' আপোনাৰ এই তিনিটা বিহুৰ ভিতৰত কোনটো মানে কোনটো বিহু বেছি প্ৰিয়?
বহাগ বিহু।
আচ্ছা, তাৰে মাজ মানে কি ফূৰ্তি বাৰ্তাবোৰ কৰা হয়।
হয়, হয়, হয়, বহুত। আৰু আৰু আমাৰ অসমততো এটা আছেই যেনেকে অ', বহুত মানে জাগাত বিহু পাতা হয়, অ', ডাঙৰ, ডাঙৰ গায়ক গায়িকা মাতে।
হয়, হয়, হয়, গম পাইছোঁ। ত' তেনেকুৱা মানে তাৰ মানে তেনেকুৱা অনুষ্ঠান চাই কিনে ভাল লাগে।
হয় বহুত ভাল লাগে, কাৰণ তাতে অ', যিবোৰ অ', হেৰি নৃত্য নাটিকা কৰা ব্যক্তি আছে সিহঁতে নিজৰ প্ৰতিভাটো এ, সেই কৰে।
হয়।
শুনিছে ন?
উম, হয় বুজিছো দিয়ক। পিছে আপোনাৰ প্ৰিয় ৰংটো কিনো?
ক'লা, আপোনাৰ?
মোৰ আছে আচলতে বগা, অপোনাৰ একবাৰে অপজিট, হয়।
বগাটো কিয়?
বগাতো ভাল লাগে মোৰ এনেকুৱা লাগে কি এ
শান্তিৰ প্ৰতীক।
শান্তিৰ প্ৰতীকো তেনেকুৱা লাগে মানুহৰ মনটো অহংকাৰ চহংকাৰ বগাৰ যদি তেনেকুৱা বুজাও। মানে মই বুজো যে এ মানুহৰ পৰা মনৰ পৰা যাতে অহংকাৰ চহংকাৰ বোলো গুছি যায় আৰু মই তেনেকুৱা ভাৱো। আপোনাৰ কলা কি হয়?
কলা?
হয়।
কলা ৰংটো মোৰ বিশেষকৈ আমাৰ যোনবোৰ লাইক অ' ক্ষমা কৰিব। আমাৰ যোনবোৰ মানুহৰ ৰং থাকে কিছুমানৰ বগা থাকে কিছুমানৰ কলা থাকে। চ'
হয়, হয়।
সেইকাৰণে আহ সেই মানে কলা ৰঙটো ভাল লাগে মানে চুলিৰ
বুজিছো দিয়ক আপোনাৰ কথাটো বুজিছো মানে ক উম মানে কলা মানুহক যিটো আমাৰ এ আমাৰ যিটো টো অ' সমাজত অলপ কলা মানক অলপ বেলেগ দেখা মানে দেখে ন ত' হিচাপে
এইটো সকলোতকে বেয়া কথা এইেটো সকলোতকে বেয়া ধাৰণা।
বে ত সেইকাৰণে আপুনি ভাল পাই চাগে ন।
অ', হয় মই আৰু আমাৰ অ', আমাৰ নিজৰ চুলিৰ ৰঙে কলা তাৰ পিছত আৰু বহুত কিবা কিবি কলা। সেইকাৰণে মই ভাল পাওঁ কলা ৰংটো ভাল লাগে মোৰ।
ত' মানুহ জাগা অনুযায়ীতো মানুহৰ অ'
কি ক'লে কি ক'লে আপুনি কি ক'লে
জাগা জাগা অনুযায়ী মানুহৰ মানে ৰংটো আহ
অ', হয় হয় সেইটো হয় সেইটো হয় সেইটো হয় আপুনি কোৱাটো ঠিকে কৈছে।
তেনেকুৱাকে মানে মানুহৰ ৰংটো মানে কৰা কিন্তু কিছুমানে তেনেকুৱা আচলতে মই ভাবো যে কৰিব নালাগে।
নালাগে এইটোতো আটাইতকৈ ডাঙৰ ভুল। কাৰণ এইটোতো বিজ্ঞানৰ ওপৰত কথা।
হয়, হয়।
এইটো চাইণ্টিফিক বিজ্ঞানৰ বিজ্ঞান বিজ্ঞানৰ দ্বাৰা বিজ্ঞান বিজ্ঞান এইটো চাইণ্টিফিকেলি ল'ব লাগে আই মিন বিজ্ঞানৰ পৰা হয় হয় হয় হয়।
ত' তেনেুৱাকে চাব নালাগে আৰু পিছে আপুনি আহ মানে যদি আপোনাক এ এতিয়া হয়, এতিয়া যদি আপোনাক সুবিধা দিয়া হয় যে আপুনি ভৱিষ্যতে ক'ৰবাত এ মানে যাব যাব কাৰণে ধৰক দুটা চানচ দিয়া হ'ল তো আপুনি এ ক'ত যাব বিচাৰিব? দুটা চানচত পৃথিৱীৰ কোন কোন জাগা যাব বিচাৰিব?
অ', হেৰি কি বুলি কয়। ৰ'বা এক ছেকেণ্ড হা। অপশ্যনটো কি বুলি কয় আপোনাৰ।
অপশ্বন দিয়কছোন।
কিছুমান মানে কেনেকুৱা, মানে ধৰক আপোনাৰ প্ৰিয় জাগা আৰু যিটো আপোনাৰ প্ৰিয় জাগা।
পৃথিৱীৰ, পৃথিৱীৰ কবলৈ গ'লেতো মইতো ভাবিব নোৱাৰিম কাৰণ বহুত জাগা, চব জাগাই ধুনীয়া, সকলো জা
এইটো সেইটোয়তো কৈছোঁ ন' মানে সকলো জগা যিটো ধুনীয়া হয়তো সকলো জাগাৰ ভিতৰত আপুনি কোন দুটা জাগা যাব বিচাৰিব, সেইটোয়ে কৈছোঁ আপোনাক। ধৰক আপুনি জাগাৰ কথা বাদ দেশ দেশ, দেশৰ কথা কওক, কোনটো কোন দুটা দেশত যাব বিচাৰিব?
মই দে মইতো অ' ই হেৰি ভাৰততে থাকোঁ। ভাৰতৰ জাগা ক'ব পাৰিম মই।
নাই নাই মই ভাৰতৰ কথা কোৱা নাই, ভাৰতৰ কথা বাদ দিয়কচোন মানে ভাৰতৰ উপৰিও। ভাৰত এৰি দিয়ক, ভাৰতৰ বাহিৰে কোন দুটা দেশত যাব বিচাৰিব?
মই আ, ডুবাই যাব বিচাৰিম
ছা।
আৰু আৰু, আৰু, আৰু, আৰু কানাডা, ডুবাই আৰু
আচ্ছা ত' আচ্ছা ত' ডুবাই আপোনাক মানে আপোনাৰ মানে কিয় ভাল লাগে?
মোৰ তাতে সুণ কম দামত পায় লাগে।
তাতে মানে সোন কিনিব যাব আপুনি?
হয় মই সোন কিনি আনি মই ধনী হোৱাৰ সেই ভাবি আছোঁ মানে প্ৰক্ৰিয়া।
ছা, আপোনাৰ কিন্তু আপোনাৰ কিন্তু মা-মানে কি, আপোনাৰ ভাবা চিন্তা, ভাৱ চিন্তা কিন্তু আপোনাৰ বহুত ওপৰৰ।
মানিব লাগিব ন'? হয় হয় কই বহুত অ' জ্ঞানী ছোৱালী।
হয়।
হয় হয়।
হয় হয় তেনেকুৱা হ'ব লাগে। ত' আপুনি আহ
মানে কি এ, মানে আ, আকাশৰ কথা মানে পঢ়ি ভাল পায় নে যে মান মানে কি আ, মহাকাশৰ কথা হওক বা গ্ৰহ নক্ষত্ৰৰ কথা হওক সেইবোৰ কথা মানে উ, পঢ়ি ভাল পায়নে জানি ভাল পায়?
উম, বেলেগৰ পৰা শুনি ভাল লাগে কিন্তু মই ইমান ৰিচাৰ্চ কৰি মই ইমান হেৰি কৰি ভাল না পাওঁ বাচ বেলেগৰ পৰা শুনি কিনে মোৰ ভাল লাগে।
ছা ত' আপোনাৰ মানে কেনেকুৱা কথা কথাবোৰ মানে বেছি ভাল লাগে?
মোৰ এইবিলাক এনেকুৱা কথা ভাল লাগে যোনবোৰ মই আজিলৈকে শুনি পোৱা নাই। আৰু শুনি আচৰিত লাগে, এনেকুৱাও আমাৰ পৃথিৱীত হ'ব পাৰে।
হয়, হয়। ত' আপুনি পো মানে কি এ এ, শনি গ্ৰহৰ বিষয়ে জানেনে নে কিবা? বা বা মই মই এটা প্ৰশ্ন সুধিছোঁ আপোনাক যে আমাৰ আমাৰ যে আঠটা গ্ৰহ আছে। এই আঠটা গ্ৰহৰ ভিতৰত আপোনাৰ কোনটো গ্ৰহ বেছিকে মানে ভাল লাগে অলপ মানে কি অলপ ইনট্ৰে টিং মানে তাৰে বিষয়ে জনা কাৰণে অপচনিলিতী বাদ দিয়ক
মই পৃথিৱী কবই ওলাইছিলো দিয়ক দিয়ক হ'ব হ'ব ঠিক আছে। আ উ চন্দ্ৰ সূৰ্যতো গ্ৰহতে পৰে চাগে?
সূৰ্যটো আচলতে নক্ষত্ৰত পৰে।
অ চৰি চৰি গ্ৰহ গ্ৰহ মই কবলৈ গ'লে আম শনি গ্ৰহয়ে মোৰ আটাইতকৈ প্ৰিয় গ্ৰহ। কাৰণ মই শনিবাৰে জন্ম পাইছিলো সেইকাৰণে।
আটচ্ছা আ চেম মইও তো মানে হনি আহ অ শনি গ্ৰহৰ আহ কি বস্তুটো আপোনাৰ ভাল লাগে? হয়তো আপোনাৰ তাত থকা ঋংটো হয়তো ভাল লাগিব পাৰে ন?
হয় হয় কালাৰটো বহুত ভাল লাগে, শনি গ্ৰহৰ কালাৰটো বহুত ভাল লাগে। বাহিৰৰ ৰিং কিটা ভাল লাগে। সেয়ে আৰু আৰু আৰু শনি গ্ৰহেই যে আমাৰ জীৱনত শনি লগায় সেইখিনিও ভাল লাগে মোৰ।
হয়।
মাজে মাজে ধেমালি কৰি দিও আপুনি বেয়া নাপাব।
নাই নাই নাই নাই নাই নাই ন ধেমালি চ আচলতে কৰিব লাগে। ধেমালি কৰিলে ভাল। এনিটাইম আৰু আ এনি টাইম আৰু চিৰিয়াছ হৈ থাকি লাভ নাই ন
অ' নাই নাই নাই লাভ নাই। চিৰিয়াছ জীৱনটোৱেই লাইক আমি জীৱনত চব মানে জীৱনত আমি চিৰিয়াছে হৈ থাকো কোনো হাঁহিবই নাপাওঁ, সেইকাৰণে মই মানুহক হাহাই ভাল পাওঁ।
হয় হয় এতিয়া মই আপোনাক এটা আহ ধৰক আহ এটা প্ৰশ্ন সুধিছো যে আমাৰ যিটো গোলকীয় উত্তাপটো গোলকীয় উষ্ণতাটো এই আমাৰ এই এই বৰ্তমানৰ সময়ত মানে বহুত বঢ়া দেখা বা বাঢ়া দেখা গৈ আছে। ত' সেইটো আপুনি আহ কমাব কাৰণে মানে কি পদক্ষেপ লব বিচাৰিব বা আমাৰ এ জনতাক বা ৰাইজক কি পদক্ষেপ মানে পদক্ষেপ লব মানে কি আদেশ দিব?
মই এইটোৱে ক'ব বিচাৰিম যে গছ কাটা বন্ধ কৰক। যিমান পাৰে সিমান গছ ৰোৱক নিজৰ ঘৰৰ কাষত যিমান পাৰে সিমান গছ ৰোৱক। প্ৰথম, দ্বিতীয়তে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা কৰক, মানে যোনবিলাক ইঞ্জিনিয়াৰ থাকে সেইবিলাকে অ' এনেকুৱা এটা ব্যৱস্থা মানে এ হাতত তুলি লওঁক যাতে পানীত বা ইলেক্ট্ৰিক গাড়ী বনোৱা আৰম্ভ হয়, কাৰণ তাৰ দাৰা আহ ধোঁৱা বোৰ মানে লেতেৰা ধোঁৱাবোৰ মহা আ আ কাশ মহাকাশলৈ নাযাব গোলকীয় উত্তাপটো অলপ অ কমিব। হয় হয়।
আচলতে এইটো কথা হয় মানে গাড়ী ধোঁৱাৰ পৰা অলপ এই ক্লৰ ফ্লৰ নামৰ, আৰু ফ্ৰিজৰ এ এচিৰ যিটো হা হাৱাত তো যে তাৰে পৰা, উম উম ত সেইটো কাৰণে কি
সেইয়ে।
পিছে হ'ব দিয়ক আজিলৈ ৰাখিছো।
অ' হ'ব ৰাখিছো ৰাখিছো। ভাল লাগিল ভাল লাগিল।
অ' দিয়ক হ'ব দিয়ক।
উম